অ' হেল্ল' আহ কি খবৰ?
ভালেই
ভালেই। কবাত গৈছিলা নেকি আজি?
মই বাৰ বজিয়া গৈছিলো।
আহ কিবা কৰণত
অ এ আহিলো গৈ লেঠা এটা আছিলে।
আহ অ' অ'
তাৰপাৰ আকৌ কাইলৈ কাইলৈ ল'ৰাটোক পৰীক্ষা আছে, পঢ়িল মানে ধৰি লও এই বা ৰাইডিঙীয়া যে
অ' অ'
তাত যাব লাগিব।
কিয়?
এই বাই এনে মাটি আছে।
আহ পৰহিলে যাবা আৰু আহ লৰা তো পৰীক্ষা কাইলৈ শেষ হব আও
নহয় কাইলৈ হবহে
কাইলৈ হবহে তেতিয়াহ'লে পৰহিলৈ হেৰি তোমাৰ ল'ৰাটোৱে
অ' তাক স্কুলত পঠিয়াই পেলাই এনেই গৈ পিতিকে আহিম গৈ আৰু
অ' দিন দিয়াকে মানে অ' অ' কোনে কোনে যাবা দুইজনী নে দুইটা?
অ এই গাড়ীতে যাম আও পিতিকে আহিম গ
অ অ। দিয়ক যাবও লাগে হয় তেনেকে মাজে মাজে তাইও ভাল পায় অক অকলে অকলে থাকে সুবিধা আছে তে বেছি দূৰ নহয় নহয় ন পতকে হেৰি যাব পাৰি আগতে আমি তোন বৰ্দাৰলৈকে চাইকেল লৈ গৈ পাইছোঁ।
অ আমি এবাৰ চাইকেল লৈ গৈছো বৰদোৱা
অ অ ভাল লাগে কিবা এটা আগৰ দিনততো খোজকাঢ়িও যায় জানা তাক আমাৰ সেপেনে জাক মানুহ এই ফাকুৱাত যে অ গোটেইখোপা লগলাগি খোজ কাঢ়ি কাঢ়িও গৈ থাক মানুহ বিলাক মই বাও খোজকাঢ়ি গৈ নাপালো অ বেছি দূৰে নহয় সেই দলং হাটত দি সেইপনেদি যাব লাগে।
অ', বছি দূৰ নহয়।
যোৱা ন তোমালোকেও
অহ সেইফালে যাও
আহ তাপায় অ সিহঁতৰ ভালে আৰু ন এনেই মাতি আছে মানে। উম ল'ৰাটো হোনো পৰীক্ষা
অ ল'ৰাটো পৰীক্ষা চলি আছে।
মাকেতো এতিয়া কৰে ন তাতে।
অ মাকে কৰে।
মতে
স্কুলখনত এতিয়া সোমাই থকাৰ কাৰণে মাকৰ ভাল হৈছে।
ভাল হৈছে দুই দুইটা গৈছে ওলাই সমানে তাৰপা কিবা এটা পায়ো আছে। হ হ হ।
অ'।
খোলাই আছে কমছে কম
অ ওলাই আছা।
উম।
আপোনা লোকৰ তালৈ যাম নহয় এদিন।
তাকে মই কৈছো নহয় মইনাক আহিবলৈ এদিন যেনেকে অ সেই জান দাহতৰ বৌকো কবা দুই গোটেই কেইজনীয়ে তি তিনোজনীয়ে। তিনিওজনীয়ে আহিবা বোলো। এ শুনিছানে? তোমাৰ লাইট গ'ল নেকি নেটটো হেৰি আৱাজটো অহা নাই ফোনটো বাৰু।
অ অ ম
অহ মাততো অহা নাছিলে এতিয়া আহিছে দিয়া আকৌ গল এ হৈ থাকে কিবা কিবি মাতো নোহোৱা কোনোবা সময়ত এই নেট ইমান প্রব্লেম।।
অ আমাৰ ইয়াত নেটৱৰ্কতটো ইমান দিচ দিচটাপ নিদিয়ে আপোনালোকৰ সেইফালে দিয়ে নেকি ন?
ন ইয়াতো জানো ক ইয়াতো কোনোবা এদিন আমাৰ ৱাই ফাই লৈছো যে সেয়া সেইকাৰণে
আহ সেইটো কাৰণে এতিয়া ভাল আ হৈছে তেওঁ অ'।
অ এনেই আগতে বাৰু দিয়ে অ এই হৈ যায় নমতে মানে হেৰি হৈ যায় চবেই সমানে কথা পাতিলে এনেকে কিবা এটা হয় কিজানি তাৰপা আৰু হেৰি অ। ভাল আৰু ভাল মানে কি এই গা চা বিলাক অকন বেয়া হৈ আছে তাইও।
বৰ জ্বৰ উঠিছে মানুহ বিলাক হয়নে?
অ ইমান একে চব ফালে ফোন কৰিলে জ্বৰে পৰি আছে।
ৰঞ্জনা বা লৈ কৰিলো একে মাতে নোলায় এতিয়া হয়।
অ মাতে নোলায়।
তাৰপিছ তাৰ তাৰপিছত অকণমানি লৈ কৰিলো অকমানি একে লৰাটো বোলে একে জ্বৰ উঠিাতে দাতে লাগি গৈছেগে তাই একে হেৰি কপালত একে হেৰি। দি দি আছে।
অ আজি কৰিছিলাানে অ মইয়ো সেয়া মই কালিয়ে কৰিছিলো কালি সেয়া তেনেকে কৈ আছে আজি কৰিছিলো এবাৰ তাই উঠাবই পোৱা নাই গা বেয়া যে কথা পাতিব নোৱাৰে ইমান বেয়াকে জ্বৰ হৈছে ভয়ে লাগে দেই সাৱধানেহে থাকিব লাগিব। এই সাৱধানে থাকিলেও হলে হয়ে মানে মানুহৰ হানে কোনেনো এতিয়া জানে ন বুলি। বোলে তাইৰ সেইদিনাখন ভালেই কথাই পাতি আছে ৰাতি ধুনীয়াকে।
আহ
ৰাতিপুৱা ফোন কৰিছো যে কেকাই কেকাই গোটেই জী কবই নোৱাৰে জ্বৰত
উম আমাৰ এতিয়া বৰ জ বোলে
তাইও সেয়া ফু গৈছো জ্বৰ বিিলাক শুই আছে উঠিবই মন যোৱা নাই ডিঙি বি
অ আমাৰ ল'ৰাটো গাো ভাল নাই হে বৌ বৌকক জোৰণি দিব গৈছে
অ
তাৰ লগ গোটাই আছিলে সি গোটাই লৈ আহিছে আকৌ দিবও গৈছে।
অ', সেয়া খা খোৱাৰ পিছত ঔষধো খাব পাৰি আৰু ন।
অ জনীটো খাই ললে মানে ভাল হয় আৰু
অ খাব লাগে সেইটো অৱশ্্যে বিিয় মানুহ আছে
এয়া, গছৰ এনেকুৱা পুলি টাইপৰ যে। বনতে হয় মাটিত আ দে খাই দিছে আৰু তুলি আনি পেলাই আমি শুনি পেলাই ৰসকণ খুৱাই দিওঁ আৰু
অ', ভাল হ'লে হ'লা দে সেইবিলাক খাই পেলাই হয়নে ঔষধ। কিমান নো ঔষধ খালেও ভাল হোৱা নাই সেইটোহে হেৰি আগতে এনেকে জ্বৰ উঠিলে টেবলেট খালে দুদিনা ভালে হৈ হৈছে এতিয়া একেবাৰে সিহঁতৰ গা চাো বেয়া লাগি আহে মাত দিব মন নাযায় কথা কব মন নায যে পেচাৰ আছে বোলে অঞ্জনা পেছাৰ লো বহুত বোলে দুইজনী আমাৰ মায়ও বোলে সেই তাই সিহঁতক দেখা পহাই আহিছিলে সিদিনাখন
উম।
সিহতক দেখাই একৈ নি অ নি পেলাই এটাই সেয়া হৈ গল এ কৰোনাৰ নিচিনা নাই হৈছে ন এইটো এইটো হলে সেইটোও হোৱা কৰৰুণা যে হৈছিলে তেনেকেে মাস্ সচাকে হাতে ধুব লাগে মাস্কখনন পিন্ধিবহে লাগিছিলে আকৌ সেইকেইদিন ল'ৰা ছোৱালীকো স্কুলত পিন্ধি যাব কব লাগে।
উম এইকেইদিনত বহুত বেমাৰ আজাৰ হয়
উম এই বৰষুণ দিছে এইদ দিছে
অ বৰষুণ পৰিয়ে থাকে হয়
কৰিয়ে থাকে ল'ৰা ছোৱালী বিলাকে তেনেকে বৰষুনত এবাৰ তিতেে নে ৰ'দতে বা যায় উম এয়া কিনো হব আৰু যে মৌচমতটো সলনি নোহালৈকে মানে মানুহ বিলাক ঘৰ অকন থাকিব বিশেষকৈ ল'ৰা ছোৱালী বিলাকৰ বেছি চিন্তা লাগে পৰীক্ষা হৈ আছে যে সিহঁতৰ
অ' এই পৰীক্ষাটো এতিয়া গৰম বন্ধটো পালে কথা নাই আৰু।
অ তেতিয়া বাৰু চিন্তা নাই এতিয়া এইকেইদিন পৰীক্ষা চিজনতে বহুত ল'ৰা ছোৱালী এ বেমাৰে মানে শুনিছো শিক্ষা দিব পাৰ নাই সেনেকে ক বাহ বেয়া চবৰে
উম
মই আকৌ সেইদিনাখন বৰষুনত তিতিলো তিতি পেলাই ভাবি চিন্তা হৈ আছে বোলো চব গৈ জ্বৰ শুনিছো বৰষুণডালত তিতাও ভাল নহয় নহয় এইটো সময়ত। মেলিব গৈ কাপোৰ খিনি মেলি দি থৈ আহিছো হে আহি পেলাই ভিতৰ সোমাইছো দপ দপকে বৰষুণ আগততো ৰ'দেই দি আছে। ন ক আহিলে তে জৌ জৰা আহি মাত শুনিছো তাৰ পৰা ওপৰত মেলিছো ন ওপৰলৈ যাও মানে। পৰিলেই পুৰা তিতিলো মানে হেৰি বৰষুণতে। তাৰ আহি পেলাই একেবাৰে কাপোৰ খিনি থৈছো ভাবি আছো চবে জ্বৰ উঠিছে এইবোৰ আজি কি নহয় ঠিক নাই গাটো মানে সেনেকুৱা বেয়াই লাগিছিলে ৰাতিলৈ কিন্তু আৰু ভগৱানৰ ক যেনিবা জ্বৰ চৰ অলপ বেয়া মাথা বিষটো হলা মানে হে তাৰপা তোমালোকৰ মাহঁতৰ ভাল আৰু শাহু দুইজনী মাহ শাহু আৰু
ভালে হে মায়ে ভাত ৰান্ধনি হয় আছে। আছে।
অহ কিয় নোৱাৰা নেকি?
অহ,
অ',
ৰান্ধনী পালোঁ।
কেইদিন আজি?
আজি দুদিন।
অহ,
ভালে হৈছে এইকেইদিনত মই এতিয়া তাক পঢ়াব পাৰিছো মানে।
অহ সেইটো হয়।
অ কাইলে পৰীক্ষা আছে যে পঢ়াই আছোঁ।
অহ আজি তাৰ পৰা হে উম, অ ভালে ভালে।
অ মই কাললৈ যাও এতিয়া চিনি নেপাও যে এতিয়া চিনি পালে দিন গলেকে তেতিয়া যাই থাকিব পাৰিম আৰু দিয়ক সোমাই আহিব।
আহ আহ মৰিগাঁও লে কিয় আহা?
এ কেতিয়াবা বিশাললৈ যোৱা যায়।
হয় নেকি।
তাৰ পিছত আকৌ মিটিং চিটিং হলে যাওঁ।
অ মৰিগাঁৱত আহিব লাগে ন মিটিং
অ অ অ এই আৰু আমাৰ দেৰ লগত গলো দুবাৰ আহে ই তেতিয়া
অ। এই তেতিয়া যে হেৰি অ অ।
তেতিয়া গৈ
তেনেকুৱা তাকে আহিবলৈ অ তেনেকে আহিলে সোমাব পাৰিবা তেতিয়া চিনি পালে আৰু
অ' চিনি পালে সোমাব পাৰিম উম। তেতিয়া আমি বাইক লৈ পেলাইও যাওঁ তেতিয়া সোমাই আহিব পাৰিম।
অ-অ,
আকৌ চিনেমা তিনেমা চাব যাওঁ কেতিয়াবা। অ যোৱা বছৰ গৈছিলো।
অ মই চোৱা নাই নতুন হলতো এবাৰো। জুবিনৰ চিনেমা খন নেকি?
জুবিনৰ খন নহয় ই তাৰ আগৰখন ৰবি শৰ্মাখন।
আহ। দুইটাই আহিছিলা নে? নে আৰু কোনোবা আহিছিল গাঁৱৰ?
মানুহজন
অ'! অ'! চখ আছে যে নচা। মোৰ যাব মন গ'লেও আমাৰ ভিনিদেউৰ চখ নাই যে সেইকাৰণেহে। বহি থাকিবলৈ নাই ইমান। অ'! ডেকাতেটো খুব চালে বোলে চিনেমা এখনো নেৰে। সে হল আগতে পুৰণা হল আছিল যে। মৰিগাঁও পূৰণা,। এতিয়াহে, নতুনতো ইয়াত বনাইছে। তেতিয়া খুব চালো আৰু এতিয়াহে মন নকৰা হ'ল বয়সৰ অনুপাতে চাগৈ
অ'! এতিয়া কিমান ঘূৰিব, ঘূৰিয়ে ফুৰি আও চবতে।
অ'! ভাগো ভাগ ঘৰতে থাকিব মন কৰে এতিয়া।
অ'! এতিয়া, ভাগৰ লগা হৈছে চাগে।
অ'! মানে, মনতো নোজোৱা হৈ গ'ল। অ'! হ'ব দিয়া। অহ কৰিবা কৰিব